হেল্ল'
অ কোৱা?
অ কি কৰি আছা?
এনেই আছো ৰবা। তুমি কি কৰি আছা?
এ এনেই বহি আছো মানে দিনবৌত তাতবৌত কৰিলে তানে ব আৰাম কৰি আছিলোঁ ৰে।
হয় হয় খবৰ পাতি ভালে দিয়া। তোমাৰ কোৱা কেনেকুৱা?
উ মৰে ভালে মানে ইমান বিয়া নহয় ইমান কিবা নহয় ঠিক আছিলে ছেবে মানে
হয় হয় ভাত পানী খালা।
নাই খাৱা শুৱা খাম বাৰু। তুমি খালা?
ময়ো খোৱা নাই ৰ'বা এতিয়া আমাৰ বনাবলৈ গৈছে।
উম মইতো মানে বনোৱা আছে খালি গৰম কৰিব লাগে আৰু মানে সেইখিনি খাম আৰু অলপ পিছত।
হয় হয়।
কত অহ এ কৰবাত ঘূৰিব যাবা নেকি আজি বাৰত ফুৰিব যাবা-
বাহিৰত ফুৰিবলৈ আজি নাযাওঁ বুলি ভাবিছোঁ মই।
কিয়?
মানে এতিয়াতো বন্ধ দিছে আমাৰ বন্ধ দিলে মই। যাম পিছলৈকে যাম এতিয়া টাইম আছে কিন্তু এতিয়া মই নাযাওঁ বুলি ভাবিছো।
অঁ। ঠিক আছে ঠিক আছে, অত অৰ যেনেকে আমি এ এই আগতে মানে তোমাৰ যেনেকা গত অ গ আ সামাজিক মাধ্যম কথা পাতিছো আমি সামাজিক মাধ্যমে ভাল অ কিয় কিবা বা কথা পাতিছিল, তোমাৰ আচল আজি মানে সমাজৰ মাধ্যমৰ যেগা বিয়া কথাবিলাক থাক তেনে ভাল কথা লগা চব কথা তাৰে তোমাৰ ভাল কথা থাকে। তো বিয়া কথা থাকে, ত আমি ভাল কথা পতা হৈছিলো সমাজৰ মাধ্যমত তছিল এতিয়া বিয়া পতলাক পাত তিনিকা যে সমাজৰ মাধ্যমৰ।
হয় হয়।
তুমি কি ভাবা বিয়া কথাবিলাক কি আছে সামাজিক মাধ্যম?
হা!
সামাজিক‌ ‍মাধ্যমত বিয়া পতাবিলাক কি আছে বিয়া বৰু বিলাক?
হয় হয় সামাজিক মাধ্যমত বিয়া বতৰা বিলাক মানে এনেকুৱা হৈছে যাতে ধৰি লোৱা এতিয়া অনলাইনত তুমি এইটো দেখিব পোৱা যায় বিভিন্ন ধৰণৰ, আমি এতিয়া মানে ছোৱালীবিলাক দেখা পোৱা যায়, যাতে তুমি বিভিন্ন ধৰণৰ ছোৱালী এতিয়া দেখা পাওঁ, দেখা পাই সেইটো আমাৰ ভাল লাগি গ'ল সেইটো ভাল লাগি যোৱাৰ পিছত আমি বিয়া পাতিবলৈহে সেই কৰোঁ তেওঁ তোক মা- দেউতাকে নিদিবও পাৰে না?
অহ। ঠিক আছে ঠিক আছে মানে মই হলো সমাজৰ মাধ্যম‌ পৰা মানে কি হ'ল তোমাৰ মানুহবোৰৰ কিন্তু তোমাৰ থাকে ন এডিকেচন এডিকেচন কৰা মানে আমাৰ মানুহ‌বোৰে
হয়।
এডিকেচটো মানে বৰি গল আৰু মানে কাবাৰ কাবাৰ যেনেকে দিনবোৰ ওকণি চোৱাই থাকিব একো কামবোৰ নকৰিব আৰু মা - দেউতা কি হৈ গল‌ মানে সৰু পোৱালীবিলাকতে মানে সৰু ওমৰ পৰাই ফোন দি দিব। ম'বাইলটো ফোন চাই ভাত খাই নাই হেনেকে হপাই‌ তাৰপিছত তুমি ‌সৰু পৰা ফোন দি আছে, আচলতে দিন বৰ ফোনে চলা থাকিব তাৰমানে চাবা নাজানে নহয় বাচ্ছা বলো ফোন দি দিব, ফোনত কথা পাতিব দিন বৰ। আগ লাগি যাব তাৰপাছত তুমি ফোন টানিব তে কান্দিব কুদৰিব ফোন কিয় লৈছা এনেকে‌‌ কৈ পেলাই। ত মানে তুমি ‌সৰুবা‌ পোৱালি বিলাক এনেকা কৰি আছে ত তোমাৰ আগত যাই যাই মানে ‌তোমাৰ‌ আদতে লাগি যাব পুৰা। তুমি আগত যাবলৈ ফোন‌ কাটিবা কিবা খুজিব এনেকে কৰিবই তুমি এইটো মানে মা - দেউতাৰ অলপমান থাকে থাকিব লাগে আৰু জিম্মদাৰী কি মানে পোৱালিবিলাকক লগত চোৱা কি মানে কাম আঁহ ফোন চোন আৰু কম চম এনেকা কৰি পেলাই অলপ জিম্মদাৰি থাকিব লাগে আৰু মা- দেউতাৰ মা - দেউতা কৰ্তব্য থাকে মানে অলপ মান নিজৰ পোৱালিবিলাকক চাবা পাৰে। তহ মইটো ভাবো মানে মা - দেউতাৰ পৰা আমাৰ থাকিব লাগে কি মানে এ দিনৰ মানে এতিয়া দিছেটো গলত নহয় দিবা লাগে মানে অলপমান অ টাইম লগত চলিব লাগে মানে ইমানো দিব নালাগে কি মানে ল'ৰা - ছোৱালী মাকজনী বিয়া হৈ গল মানে তুমি দিনত মানে সৰু পোৱালিবিলাক দিলে খালি পোন্ধৰ মিনিট মান দিব লাগে অলপমান সৰু পোৱালি হলে অলপ ডাঙৰ পোৱালি হলে মানে দুঘণ্টামান দিনত এনেকা দিব লাগে অকনমান কনট্ৰল কৰিবলৈ দিব লাগে। দিলেও মানে ওচৰ বহি পেলাই দিব লাগে মানে যেনে তুমি বহি আছে ওচৰত বহি পেলাই দায়িত্ব মানে আজিকালি তুমি জানা সমামাজিক মাধ্যমত ভাল বুজত আছে বিয়া বুজত আছে। এন্ততে ভাল বস্তু চাই আছে নে বিয়া বস্তু চাই আছে। তুমি কেনেকে গম পাব তাৰ মানে, তই কেনে মানে তুমি ওচৰত বহি পেলাই চাই তুমি', ক'‌, চাবা পাৰে না মানে ভাল বস্তু চাইছে না বেয়া বস্তু চাইছে এনেকা', ত', মানে তুমি ভাল বস্তু চাইছা নে এবোৰ চাব কাৰণে মানে ওচৰত বহিবলৈ চাব লাগে আৰু মানে সেইটো ভাবোঁ আৰু',
হয়', তুমি ঠিকে কৈছা কাৰণ চাবা এতিয়া ম', সামাজিক মাধ্যমৰ পৰা ল'ৰাবিলাক সৰু সৰু ল'ৰাবিলাককো', হাতত মোবাইলটো আগেই লাগে খোৱাৰ টাইমতো লাগে শুৱাৰ টাইমতো লাগে পঢ়ি থাকিলে মোবাইলটোৱে চাই থাকো', পঢ়া সেইখিনি মোৰ মতে হ'লে তুমি ঠিকে কৈছা কাৰণ তেওঁলোকক', অলপ সময় কামৰ কাৰণে মোবাইলটো দিব লাগে টাউন যেতিয়া ধৰি লওক', তেওঁলোকে স্কুলৰ পৰা আহিলে স্কুলৰ পৰা আহি ভাত চাত খালে ভাত চাত খাই', শুলে-শুলে, শুৱাৰ পিছত, তেওঁলোকক অলপ সময় গধূলি মোবাইলটো চাব দিব লাগে গধূলি দিয়াৰ পিছত', পিছত তেওঁলোকক আৰু পঢ়িব দিলে, এনেকুৱাতে আমাৰ সৰু', ল'ৰা বিলাকে এনেকুৱা হৈ পৰিছে যে এতিয়া তেওঁলোকক', আহি টাউন স্কুলৰ পৰা আহিলে আহিয় পিছতে তেওঁলোকক মোবাইলটো লাগে মোবাইলটো', তেওঁলোকে মোবাইলটো ইমান, মোবাইলটো চাই মানে তেওঁলোকৰ মোবাইলটোৰ পৰা বিভিন্ন ধৰণৰ', তেওঁলোকৰ সেই নাহমান নাহমান বাচ্ছা বিলাকৰো চকুৰ বেমাৰ হ'ব পাৰে', বুজি পাইছা নে?
উম', উম', ঠিক আছে মানে সামাজিক মাধ্যম আৰু বাচ্ছাবিলাকৰ এটো কি বা হয় গ'ল আচৰিত', তোমাৰ যেনেকে সামাজিক মাধ্যমে আজিকালি কি আছে তোমাৰ আহ', এ-এ', কিবা', তোমাৰ এই‌', চে', এই', চাইবাৰ বুলিং কয় পেলাঈ থাকে মানে', কি মানে ল'ৰা ছোৱালী বিলাক মানে অলপমান বেলেগ ল'ৰাক', অলপমান মানে ভাল বেয়া দেখা নাপায় নাই কিবা নাথাক দেখা পায় লগৰ যেনেকে ভাবি লোৱা', ক্লছ ক্লছৰ লগৰ বিলাকো মানে', এন্তৰ ফটো খন ওলাব নিজৰ এন্তৰ অ', সামাজিক মাধ্যমৰ পৰা ৰচয়নটো ক'ব আৰু', মানে বুলি কৰিব মানে তোমাক যেনেকা আহ', পৰেশান কৰিব অলপমান', আহ', পৰেশান কৰিব তোমাক জখাব এনেকা কিবা কিবি কৰে আজিকালি মানে এইটো বাৰে কৰি', নালাগে আৰু মানুহ বিলাকক মানে এন্তৰ বদন যেনেকা আছেতো এন্তৰ গল্তি নহয় এটা', ভগৱান এন্তক যেনেকা বনাইছে এন্ত বনাইছে আৰু তুমি এন্তক', ফটোবিলাক পুৰাণা পুৰাণা ফটোবিলাক ওলাই পেলে এন্তক জকাবা কয় লাগে এটো মই ভাবোঁ আৰু',
হয়', হয়', তুমি ঠিকেই কৈছা', নে, সামাজিক মাধ্যমটোক অহ', কোৱা-কোৱা-কোৱা-কোৱা তুমি কোৱা',
অ, ' নহয় মই এইটো কৈছোঁ যে সামাজিক মাধ্যম আজিকালি মানে', এতিয়া কি হৈ গ'ল সামাজিক মাধ্যমে আজিকালি চব বস্তু জলদি যায়', মান তোমাক কিবা নিউজ পঠালে লগে লগে চবৰ তাত যায়, যায় আৰু মানটো ভাল কথা হয়', লেকিন ই এইটো কতাৰ লগত তোমাৰ কিবাই হয় আৰু মানে তোমাৰ বিয়াৰ কতা বিলাকত যোনে যোনে', বা', বিয়া কতা বিলাকো আছে মানে তোমাৰ যদিও অ', অচল নিউজ নহয় মানে এনে', খালি বনাই পেলাই বনা, ম-মনও- মনৰ কাহানীৰ নিচনা বনাই নিউজ', ইটো বিলাকে লগৰ লগৰ চবৰ তাত গুচি যায় আৰু তোমাৰ', মা', - দে', আমি তো অলপ বুজি পাওঁ বাৰু', লেকিন যেনেকা আমাৰ মা, দেউতাবিলাক আছে তেওঁৰ হোৱাটছএপত যেনেকা মেছেজ আহিল যেনেকা', কিবা বেলেগ মেছেজ আহিল কালিৰ পৰা বন্ধ কালিৰ পৰা', কৰ'না আহিল না কিবা টাইমত ইনকা চাই আছিল তুমি', বেলেগ- বেলেগ, ফালতু-ফালতু নিউজবিলাক বেছি-বেছি যায় আৰু মানে তোমাৰ অহ', -আহ', ভুয়া অহ', যোনটো নিউজ কামৰ নহয় কিবা', বিয়া নিউজ যেনেকা তোমাৰ ভাবি লোৱা, যেনেকা আহ', ভাবি লোৱা যেনেকা ক'ত এক্সিডেণ্ট হৈছে? এইটো নিউজ চাইছিলো তোমাৰ তাত এক্সিডেণ্ট কিবাৰ হৈছে কিবাৰ এক্সিডেণ্ট কথাবিলাক কৈ দিলে এনেকা আৰু মানে', মানে কথাবিলাক ঘূৰাব পাৰে আৰু চছিয়েল মিডিয়া আমাক কে সামাজিক মাধ্যমে মানে গম নাপায় ন মানুহবিলাক কিন্তু', সঁচা হয় না মিছা হয় এইটো মানে গম নাপা হয় না সেইটো মানে',
উম', তুমি ঠিকে কৈছা, কাৰণ চাবা? সামাজিক মাধ্যমটো হৈছে এনেকুৱা এটা বস্তু যাতে আমি চব বস্তু', জানিব পাৰোঁ তাৰ পৰা। ধৰি লোৱা এতিয়া ক'বাৰ এটা কিবা হৈছে আমি আগে পাওঁ মোবাইলত মোবাইলত বা হওঁক বা টিভিত- যে হওঁক বা আমি আগে পাওঁ, দেখিবলৈ পাওঁ যেতিয়া অমুক', ক'ত অমুক হৈছে বস্তু, সেইবুলি সেইবিলাক যদি এতিয়া সামাজিক মাধ্যমটো হৈছে আমাৰ কাৰণে', মানে এনেকুৱা সেইটো সামাজিক মাধ্যমটো ওলোৱাৰ পৰা আমাৰ কাৰণে বহুত সুবিধা হৈছে। আমি ধৰি লোৱা নাজনা বস্তু আগে জানিবও পাৰোঁ এনেকুৱা বা য যাৰ খাব পৰা বস্তু নাই যাৰ বা মোবাইল বা টিভি নাই তেওঁলোকক আমি ক'বও পাৰোঁ। অমুকৰ অমুক হৈছে ভাল ভালকে থাকিবি! সাৱধানে থাকিবি তেনেকে ক'বও পাৰোঁ।
লেকিন এইটো মানে বিয়াক কোনো মানে যেনেকা কিবা কিবি বেয়া বেয়া নিউজ বিলাকত আ আকৌ বাঢ়ি যায় এইটো মানে। ক'ব লাগে আৰু মানে মই এইটো ভাবোঁ, তাৰপাছত তোমাৰ কি হৈ গ'ল আজিকালি সামাজিক মাধ্যম আৰ পৰা মানে তোমাৰ। দিনভৰ মানুহবিলাক অ ফোনে চলাই থাকিব কিবা চলি থাকিব মানে কথা পাতিব পাৰে দিয়া লেকিন খুলিবলে কতো নাপালে মানে দিনভৰ ঘৰতে বহি থাকে। মানে মই ভাবোঁ ইয়াৰ লগতে তোমাৰ সেইকাৰণে তোমাৰ ডিপ্ৰেশন এনজাইটি। এইটো বিলাক হয় মানে মানুহ বিলাক দিনভৰ ঘৰতে বহি থাকিব ঘৰৰ পৰা নোলাব খালি ফোনে চলাই থাকিব ভাত খাব ফোন চলাব ভাত খাব ফোন চলাব খালি এইটো চলি থাকিব দিনভৰ ইহঁতৰ। খালি শুব ভাত খাব উঠিব ফোন চলাব শুব ভাত খাব ফোন উঠিব চলাব এইটো মানে সেইটো কাৰণ সামাজিক মাধ্যমৰ পৰা মানে মানুহ বিলাকৰ এইটো ডিপ্ৰেছন ডিপ্ৰেছনৰ নাম্বাৰখনো বঢ়ি আছে ডিপ্ৰেশ্যন হোৱা এনজাইটি হোৱা নাম্বাৰখনো বঢ়ি আছে মানুহৰ মাজত সেইটো মই ভাবিছোঁ আৰু মান।
হয় হয় তই ঠিকেই কৈইছ।
অ তুমি চোৱা যেনেকা সামাজিক মাধ্যমৰ পৰা মানে কি হ'ল তোমাৰ মানুহবিলাকৰ আ ডিপ্ৰেশ্যন ডিপ্ৰেশ্যনখনো বঢ়ি আছে অৰ ওপৰ পৰা তোমাৰ আজিকালি যেনেকা অ মানুহ সামাজিক মাধ্যম পৰা মানে মুখ সন্মুখকে কথা পাতিব মন নাযায় আজিকালি যেনেকে অ অ অ অনলাইনতো ভালকে কথা পাতে। ডেগা অ কেতিয়া কেতিয়াবা লেকিন যেগা মুখ মুখিয়া আহিল ডেগা আগৰ তুমি কাবাৰ মুখে মুখ কথা পাতিল। মুখে মুখিয়া কথা পাতিব নোৱাৰে আৰু এনতে এনতা মানে এনেকা হৈ যায় আৰু মানে অনলাইন কথা পাতিব পাৰিব। লেকিন মুখে মুখে যেনেকা ওচৰত লগ পালে তেতিয়া কথা পাতিব নোৱাৰে এনেকা মানে তোমাৰ সামাজিক মাধ্যমৰ লগত কি হৈ গ'ল তুমি মুখ মানুহ লগক লগ ধৰা ধৰাই নহয় আজিকালি। লগ ধৰা নোহোৱা কাৰণে তোমাৰ মুখ মুখ কথা পতাটো মানে তোমাৰ এইটো কিবাটো কম হৈ আছে মানে তুমি যেনেকা আপুনি আচানাকে অ ওচৰ আহিল তুমি যেনেকা তুমি ক কক স্পিচ দি আছে ভাবিলোৱা যেনেকা ষ্টেজত চব মাজে মাজে দি আছে তেতিয়া তুমি দিয়ে ন দিবল কিয় তুমি অনলাইনতে কথা পাতিছোঁ তোমাৰ সময় পাৰা তুমি আচ্ছ নেকে মানুহ ওচৰত কেনেকা দিব তুমি এনেকা এইটো হৈ যায় আৰু মানে। ক'ব' নোৱাৰা হৈ যাওঁ মানে এইটো।
অ হয় হয়। তুমি ঠিকে কৈছা কাৰণ চাবা এতিয়া আমি জানি দেখা পাইছোঁ বিভিন্ন ধৰণৰ দেখাও পাইছোঁ বা নিজৰ লগতো বিচাৰি ঘটনা যেতিয়া আমি ধৰি ল এটা মানুহ আৰু কথা মানে নিজৰে হওঁক বা আপুনি হওঁক বা এটা ক'বলৈ যাওঁক - তেওঁ ক'ব এনেকুৱাকৈ ক'ব যেতিয়া তোমালোকে অনলাইনত মেছেজ দি কবা বা অনলাইনত ফোন মাৰ ফোন মাৰি কবা সেনেকৈ ক'ব দে তেওঁলোকে ক'বলে মানে সেইটো সামাজিক মাধ্যমটো ওলাৰ পৰা আমাৰ এতিয়া সুবিধা হৈছে। সন্মুখে বেছিভাগ কথা কোৱা নহয়। ধৰি লওঁক এতিয়া বেলেগৰ লগত বিশেষকে কথা কোৱা নহয়। এতিয়া মা-দেউতাৰ লগত কথা কোৱা হয়। ধৰি লওঁক এনেই বেলেগ অলপ- কথা কোৱা নহয় সেনেকুৱা টাইপৰ। সামাজিক মাধ্যয়মটো ওলাৰ কাৰণে মোৰ ভাল লাগিছে বহুত। ভালো হৈছে, আমাৰ সুবিধাও হৈছে। তুমি কি ক'ব বিচাৰা তাৰে ওপৰত?
অ' ঠিক আছে মইও এইটো ভাবো। আ সুবিধা বহুত হৈছে মানে এনেকা কেইটা লগত অসুবিধা হৈছে বহুত যেনেকা তোমাৰ আজিকালি অ চি প্ৰাইভেচী প্ৰা প্ৰাইভেচী আৰু চিকউৰিটি কাৰণে মানে তোমাৰ যেনেকা মানুহ বিলাক কি হয় তোমাৰ নেটত তুমি ফটো খন দিব কি কি দিব আজিকালিতো ফটো নেট ফোন মানে কিবা এ আই অলাই পেলাই কিবাহৰ বনাই দিব কিবা ফটটো কিবা বনাই দিব লাষ্টত নিউজ পঠায় দিব যেনেকা তোমাৰ ঘৰৰ মানুহে এ, আপোনাৰ ল'ৰা এনেকা কৰে তেনেকা কৰে এনেকা মানে। তোমাৰ অ' ফটো ওলাই ল'ব ফটোটো মানে কিবা কাহিনীটো কিবা কাহিনী বনাই দিব আৰু মানে তোমাৰ জেগাত তোমাৰ কি হ'ল এইটো বেলেগ কাহানীটো কিবাহৰ কাহানী বনাই দিব আৰু মান মানুহ বিলাক এনেকা থাকে আৰু। দিয়া তোমাৰ লগত কথা পাতি ভাল লাগিল এইটো বিষয়ত দিয়া।
অ' দিয়া ধন্যবাদ।